হেল্লো', কি কৰিছা?
এনেই আছোঁ, তুমি? অ', হা?
ভাত
একেবাৰে এনে নহয় বাৰু ডিউটি আহিছোঁ।
অ', খো, খোৱা বোৱা কৰিলা?
অ', খালোঁ, খালোঁ মানে ঘৰত নেখালোৱেই দেই তাৰপিছত
তাৰপিছত ইয়াত আহি কিনে ভোক লাগিলে, ৰাতিপুৱা চাহ তাহ খালোঁ আৰু।
আহি কিনে ভোক লাগিলে যে, তাৰ পিছত ইয়াত হোটেলত ৰুটি খাই ললোহি।
অ'। খালাঁ নাই? নাই মই খালোঁ হে, এই ভাত খালোঁ এতিয়া যাষ্ট।
ভাত খালা?
অ', ভাত খালোঁ, ভাত খালোঁ।
উম, উম। মোৰ আকৌ কি হয়‌ ৰাতিপুৱাই শুই উঠিয়ে ভাতটো খাই দিবলেই নোৱাৰোঁ, খাবই মন নাযায়।
অ'। এ চবৰে একে।
এ ইমান চাউন হৈ আছে কিবা কৈ, ইমান চাউন হৈছে তোমাৰ ফালে। কিবা কৈছা নেকি? হেল্ল' শুনিছা নাই? হেল্ল' ম, শুনিছোঁ, শুনিছোঁ।
অ'।
অ', কোন, কোন আছা এতিয়া ডিউটিত?
এতিয়া তেনেকে আহি আছে দেই আ, বেছি খিনি আহিলেই বুলি ক'ব পাৰি আৰু।
অ'।
কেইবা কেইজনীও আহিলে পিংকি বা প্রিয়ংকা বা।
অ'।
কি, মই গাটো ভাল লগা নাই নাযাও।
অ'।
চ-চুটি লৈছো। কিমান কৰিবা হ' ইমান গৰমত।
তাকে নিজৰ দেহাটোলেও চাব লাগিব ন' অলপ।
আহ, মানে
উম।
গা চা অ', পইচা নো গা ভাল থাকিলে এনেকে পোৱাই যায় মানে। তাকে কি উম, কি চব খা কি চবজী খাই আহিলা?
হা?
কি চব্জি খাই আহিলা আকৌ?
মই ঘৰত চাহ খালোতো, তাৰপিছত
অ', আছা।
ৰুটি দুটা খালো।
তুমি কিহত আহা?
মই বাছতো আহো তাৰপিছত আহ, লগৰ লগৰ এজনো ইয়াত থাকে মানে তাহাঁ তাৰ লগতো আহোঁ কেতিয়াবা।
অ', আচ্ছা।
অ', তুমি পিছে?
মই আজি মানে হাজবেণ্ডে থৈ গ'লহি। মানুহজন আহিছিলে।
উম।
আগতে মানে মানুহজনে সেই থৈ আহে আৰু অনা নিয়া কৰে নহ'লে কেতিয়াবা অহা যোৱা কৰোঁ।
উম, উম, তোমালোকৰ তাৰ পৰাতো ওচৰে হয় ন'?
অ', আধা ঘন্টা লাগে আধা ঘন্টা। অ'।
বাকী ঘৰত চবৰ ভাল?
বৰ্তমান ভালেই চবৰে।
কৰে। অহ।
উম।
ঘৰত কোন কোন আছে আকৌ তোমাৰ?
মোৰ হেৰি মা আছে পাপা ভাইটি, ভন্টি আৰু মই। অ'।
হেল্লো
বাকী তোমালোকৰ কাৰোবাৰ বেমাৰ হৈছে বুলি কৈছিলে ভাল পাইছে নাই
নাই পোৱা নাই পোৱা
অঁ
এ মানে ল'ৰা দুটা বেম হৈ আছিলে এডমিট কৰিলে তাৰপিছত আকৌ আজি মান মানে কালি মায়ে মেডিকেলৰ পৰা আহিলে ত কালি অহাৰ পৰা মানে আজি আউ বেছি টান হৈ গ'ল ক জ্বৰ
আচ্ছা এইটো মেডিকেল দেখাই কিনে ভাল হোৱা নাই
অ অ কি কি এইবাৰ মানে বতৰটো কেনেকুৱা কৰিছে তুমি মন কৰিছা নাই ইমান ৰ'দ ত নে নু ঘৰ লট লগ এনেকুৱাত বৰষুণ নহয় আহ মানে মানে বৰষুণতো নাই আৰু
অ বৰষুণ নাইয়ে আৰু ই ইমানে গৰম নহয় সেই গৰমৰ পৰাই মানুহৰ বেমাৰ হৈছে জানা
অ
তাকে
আ
ঘট চবৰ এতিয়া মানে এনেকুৱা জ্বৰ চ্ছৰ হোৱা নাই ন
আহ‌ এনেকেতো হোৱা নাই এতিয়া কিন্তু মোৰ এতিয়া ডিউটি আহি আহি পুৰা গৰম অ পইছ ছে নহ তাৰ পিছত এতিয়া আকৌ বাছত অহা যোৱা গাড়ীত গাড়ী মটৰত উঠা পুৰা ধলি
আতছা আচ্ছা
আজি এতিয়া ৰাত তিপুৱাৰ পৰা একদম অলপ অলপ কাহ কাহ লাগি আছে আৰু বেমাৰে হ'ব নেকিয়ে নে ভয়ে লাগিছে চবৰে এইটো
বেমাৰ বেমাৰ আহ অ
উম
আ দৰমহা পাতি কেনেকুৱাকে পাইছা ক ডিউটি পেমেণ্ট পা পেমেণ্ট পালা নাই এবাৰমান মানে দৰমহা
মোৰ
মোৰ তেনেকে জইন কৰা বেছি হোৱা নাই যে একসপ্তাহ এসপ্তাহ দুদিন তিনদিন মান হৈছে আৰু যোৱা নাই মই আৰু এনেকে কাম বিলাকো বেছি আগবঢ়াব পৰা নাই অ
তাকে ইফালে ইফালে ঘূৰি ফুৰা হল ন গুৱাহাটী যাব লগা হল
অ গুৱাহাটীত কেলে গৈছিলা কিবা কামত
হয় হ অলপ কামতে হেৰি এ ট্ৰেইনিং এটা আছিলে য়গাৰ
অ', ছাৰ
আ, এই ট্ৰেইনিঙত গৈছিলো স্পৰ্টৰ হয়। আৰু তাৰপাছত আকৌ কামাখ্যা ফুৰিলো কামাখ্যা
অ' অম্বুবাচী মেলা হৈ আছিলে অ আচ্ছা, তাত মই হেল্ল'। অ', অ বহুত ভাল লাগিলে সেইবিলাক এতিয়া অহা
কৰি থাকোতে টাইমেই নাপালো আৰু কামবিলাক আগবঢ়াবৰ কাৰণে সেইটো কাৰণে মোৰ মানে পেমেন্টটো এতিয়ালৈকে হোৱা নাই।
অ', অ।
পিছে তুমি পাইছা নেকি?
এ নাই পোৱা মোৰ যা মই মানে সোমোৱা বেছি দিন হোৱা নাই আকৌ।
আহ সোমবাৰে এ দুসপ্তাহ হ'ব এতিয়া এতিয়া সোমবাৰ পালে কিনে।
অ। আচ্ছা', একাউম অ, দুসপ্তাহ হৈ গল? মোকে মোকে অলপ দিনৰ আগত আহা চাগে তুমি উম।
অ', মানে সোমবাৰ দিনা জইন কৰিছিলোঁ। এইটো সোমবাৰ পালে কিনে এতিয়া অহা সোমবাৰ পালে কিনে ধৰা দুই সপ্তাহ প্তা হ'ব।
আচ্ছা।
তুমি মোতকৈ এদিন দুদিনৰ পিছত আহিছিলা চাগে আকৌ।
উম', উম। মইয়ো এই বুধবাৰ নে মঙগলবাৰ হৈছিলে তেনেকুৱা পৰাই আহা।
অ', অ।
উম'।
কাম কৰি কেনেকুৱা লাগিছে ভাল লাগিছে নাই?
এনেই মোৰ মানে ইমান বেয়া লগা নাই হা। এনেওতো মোবাইল চাই থকাই হয়।
অকল টিপি থকাই হয় ন।
তাৰপিছত তেনেকে কৰি বেয়া পোৱা নাই বাৰু কিন্তু বেছি অ কৰি থাকিবলৈ সেই সময়ে পোৱা নাই।
অ', সেইটো কাৰণেইটো। লাগিছে আৰু অলপ একো নাই এতিয়া কৰিবা আক।
তাকে সময় আছে বাৰু।
অ।
বেলেগ বিলাকক দেখিলে হে মইনো কেলে মই এনেই আহি আছো নিচ নিচিনা লাগি যায় একদম।
বেলেগে পুৰা কৰে মানে জানা নাই?
উম'।
আমাৰ মই মানে এহেজাৰ কমপ্লিট কৰিবই নোৱাৰোঁ এদিনত।
মোৰতো আৰুৱেই আৰু মই তিনিশ চাৰিশ তেনেকেহে কৰো।
নাই আমনি আমনি লাগে চোৱা দেই কিবা এটা মানে মবাইল চবাইল চাই থাকিলে কিনে ইমান আমনি নালাগে হা মানে যেতিয়া মানে এইটো কৰিবলগীয়া হ মানে
এটা কাম বিলি লৈ ললে সেইটো আমনি টাইপৰ হৈ যায়।
অ', বৰিং মানে আমনি মানে আমনিয়ে লাগে আৰু। অশান্তি লাগি যায় অ। কেতিয়াবা ন এনেকুৱা এ নকৌয়ে জা বুলি কৈকিনে আকৌ দহ, বিছ মিনিট মান পিছত আ কৌ মানে দুটামান কৰিকিনে আকৌ বেগ মানে আকৌ মানে চাইড হয় যাওঁ।
অ'।
সঁচাকে আমনি লাগে ক মানে একেবোৰ কামকে কৰি থাকিব কাৰণে। মানে চোৱা দেই তুমি মানে কিবা এটা চাই থাকিলে একেটা ভিডঅ' যোনটো ভাল লাগে সেই এইটো চাই থাকিলে এনেও আমনি নালাগে, এইটো কাম বুলি কোৱা বস্তু মানে পাৰ্মানেণ্টকে ললে মানে জুগুমীয়াকে ললে কিনে মানে আমনি লাগি যায়।
অ'। তাকে আৰু কোৱাচোন।
অ', মাহঁতে কি কৰে ঘৰত?
মাটো এনেকে হাউচ ঘৰৰ গৃহিনীয়ে হয় আৰু তাৰ পিছত দেউতাই কাম কৰে বাৰু, ঘৰখন চলাব কাৰণে। তাৰ পাছত ভাইটি পঢ়ি আছে, ভন্টি পঢ়ি আছে। ময়ো এইবাৰ ডিগ্ৰী কমপ্লিট হৈছেহে ক'ব পাৰি।
অ অ
তাকে এতিয়া লাহেকে ইনকম কৰিব কাৰণে ওলাই আহিব লাগিব আৰু ওলাইছো আৰু
হয় হয়, খেতি চেতি একোৱে নাই ক ঘৰত।
কৰে কৰে, আমাৰ ধান খেতি কৰে, চবজি খেতি কৰে।
কৰে।
অ এইটো এতিয়া ধান খেতিৰ ছিজন আহিছে পথৰৰোৱা। এতিয়া ৰুবই আৰু। উম, তোমালোকৰ ফলেনো
আমাৰ ফালে এনেকে নকৰোঁ দেই কৰাটো।
আটচ্ছা।
তাৰপিছত আমিনো একে ঘৰুৱাই আৰু আহিবা থাকিবৰ কাৰণে কেতিয়াবা অসুবিধা হ'লে কেনে।
উম যাম যাম নিশ্চয় কেতিয়াকে সময় ওলাই আৰু যাম বাৰু অ সোনকালে যাম বাৰু।
অ আহিবা, আহিলে ভাল লাগিব মানে এনে ঘৰুৱা মানুহবোৰ। কথা চা- চিনাকী হলে কেনে ধৰ
এনেই চিনি পাও ঘৰৰ মানুহ হয় কিন্তু গৈ পোৱা নাই ন।
উম সেইটোয়ে।
যাম বাৰু, এনেকে ঘৰুৱা ৰিলেচন বিলাকো থব লাগে হয় নাই
হয় হয়।
উম।
অহা যোৱা কৰিলে কিনে মানে আৰু ভাল হয় আৰু দেই অ'।
উম'একচুৱেলি ভাল হয়।
উম মানে অহা যোৱা যিমান কৰিবা সিমানে মানে ঘৰুৱা নিচিনা হৈ পৰে ন।
উম উম।
আৰু কোৱা।
তাকে।
তাত, তাত চাত বোৱা নাই?
মই তেনেকে বেছিভাগ কাম জানোৱেই ক'ব পাৰি। কিন্তু মই জনা পাছত আকৌ ৱে কৰি নাথাকো এইটো কামেই যে। মানে মই তাঁত বব জানো, আ এইটো উম ধান কতা যোনটো ধান দাব জানো, ৰুবও জানো কিন্তু। তাৰপাছত এইবিলাক কেক কেক বনাও কেক বনাব জানো। তাৰপাছত আৰু বিউটিচন মেকাপ কৰিব জানো।
অঁহ।
আৰু অ বেছি বেছ যি কাম বিলাক মই জানোৱেই, ঘৰৰ সৰু সুৰা কাম বিলাকতো চব জানোৱে কি